হেল্ল', হেলউ, হেল্ল'। হেল্ল', শুনিছানে, হেল্ল'।
হেল্ল', অ' শুনিছানে?
শুনিছানে, অ' শুনিছানে? শুনিছানে, হেল্ল' অ' শুনিছ ছানে?
অ বাইদেউ অ বাইদেউ, হেল্ল', শুনি আছো দিয়ক অ' শুনিছো শুনিছো।
খবৰ ভালনে?
অ' ভাল, মোৰ ভাল, আপোনাৰ ভালনে?
অ', অ'। ভালেই, কি কৰিছা? কি কৰিছা?
অ' এনে বহি আছো, অ' হেল্ল'। এনেই বহি আছো ৰ।
অ' মই দোকানতে আছিলো। দোকানতে অকনমান কাম আছিলে, তাকে কৰি আছিলো।
অ'। ভালে, আমি সেইদিনা ভ্ৰমণৰ কথা যে ভাবিছিলো, বাইদ' ক'ত যাব?
অ' সেইটো, তাকে ভাবিছো কলেকে যাও।
হয়।
অকনমান হেৰি পাই আহোগৈ নেকি, বন্ধ পাম তেতিয়াহ'লে মই ছিকিম যাম বুলি ভাবি আছিলো।
পিকনিক।
অ' ছিকিম, ছিকিম।
কিম, অহ ভালে হব, তাতে যাই ভাল লাগিব।
উম, দাৰ্জিলিং আৰু ছিকিম।
অ, দাৰ্জিলিং মাৰ্চ মাহত যাই ভাল লাগে এ-এতিয়া তো এতিয়াও ভাল লাগিব ইমান বেয়া নালাগে
অ, ভালে লাগিব। এই এতিয়া জুলাইত মানে গৰম বন্ধ পাম জে
অহ, অঁ-অ ভাল লাগিব চাই অ হা কি কৈছে?
ট্ৰেইনতে যাম ন?
অহ, ট্ৰেইনতে যাব লাগিব ছিকিম গৈ
অ, অ, ট্ৰেইনত মানে হেৰি আৰু গ'লে নিউ জলপাইগুৰিলৈ যাব লাগিব। এন জি বি নমাই দিবগৈ এক ৰাতি লাগিব। মই আগতে এবাৰ গৈছিলো বাৰু। তাৰপিছতে গৈ ভালে লাগিছে দাৰ্জিলিঙৰ অ', মই যোৱা বছৰ নহয় তাৰ আগৰ বছৰ গৈছিলোঁ চৌব্বিশ চৌব্বিশত গৈছিলোঁ তাৰপিছত দাজ
চৌব্বিশত গৈছিল, আপোনাৰ টোটেল পইচা, টোটেল পইচা কিমানমান গৈছিল?
মোৰ টোটেল পইচা আমাৰ ফেমিলি আছিলে যে আমাৰ ফেমিলিৰ অ', দুজনী ছোৱালী আৰু হেৰি আৰু মোৰ ফ'ৰটি ফিফটি থাউজেণ্ড মান খৰছ হ'ল আৰু মানে হোটেলত থাক আৰ পৰা যোৱাৰ পৰা অহালৈকে। অ', মোৰ ফিফ থাউজেণ্ড মান খৰছ হৈছে মানে লৰা-ছোৱালীক ইটো সিটো লা বহুত লাগে ন', সিহঁতকো কিনি দিব লগ এয়া হয় আৰু নিজৰো মানে নিজৰো কিবা এটা দেখিলে ল'ব মন যায় শ্বপিং তপিং কৰি ভালে লাগিল আৰু বজাৰখন ইমান ধুনীয়া আৰু তাত এ উম, যিবিলাক অ', মানে চুৱেটাৰ টুৱেটাৰ ঠাণ্ডাত পিন্ধা কাপোৰ বিলাক পোৱা যায়, খুব মানে বহুত কম দামতে পোৱা যায় সেইকাৰণে মানে মই তাতে নতুনকে বেগ, বেগ কিনিব লগা হ'ল আকৌ এক্সট্ৰাকে দুটা ট্ৰলী বেগ কিনিব লগা হ'ল তাত ভৰাই পিনে আকৌ লৈ আহিছো ঘৰলৈ।
খৰচ দিয়ল বহুতখিনি হ'ক।
অ'।
আকৌ এইবাৰ নতুনকে আকৌ আমি, নতুনকো আকৌ চ অ'। আকৌ এবাৰ নতুনকে ছিকিমত গ'লে নতুনকে আকৌ আমি চপিং কৰিব লাগে কানি কাপোৰটো আগৰ বিলাকো পুৰণা হ'ল নতুনকৈ কাপো পোৰো কিনিব লাগিল।
তাকে আকৌ নতুনকে কাপোৰ কিনিব লাগিব বাৰু তাকে জুলাইতে যাওঁ নেকি ন' ভাবিছো আৰু। না, ভেকেচনটো পাম যিটো জুলাইত তে ভাল হ'ব ন'? তাকে টিকেটৰো দাম ত', কেনেকুৱা হয় এতিয়াপা পাৰ টিকেট টৰ দামটো চাই থাকিব লাগিব, কিমান দিয়ে কাৰণ পটককাত ইমান খিনি খৰচ কৰি আহিছো হে অ টিকেটৰ দামটো চাব লাগিব মানে শ্বেয়াৰ ম মাৰ্কেটত তেতিয়া ডাউন আপ ডাউন হৈ থাকে তুমি চাবা চাই পেলাই যদি প কনফাৰ্ম কৰিবা আৰু যদি কমত পোৱা ময়ো চাম
অ ময়ো চাম ময়ও মাজে মাজে চাম আপুনিও মাজে মাজে খাব
অ অ চাম আৰু তুমি কাম এটা কৰিবা তালৈ গলে ঠাণ্ডাতটো পৰে যে আহ তাতে মানে অলপ ঠাণ্ডা মানে গৰম কাপোৰ অলপ বেছিকে লৈ ল'বা গৰম কাপোৰ অলপ ললে ভাল হয়
আৰু পিন্ধা কাপোৰ এজন এযোৰ পিন্ধা কাপোৰ পিছদিনা আকৌ পিন্ধিবও ভাল নালাগে
অ সেই তেনেকে কৰিয়ে মানে ধৰি লোৱা চাৰি পাঁচদিন আমাৰতো এসপ্তাহ হৈছিলে বাৰুাৰ্ গেংটক গলো গেংটকত গেংটকত বহুত ঠাণ্ডা মানে তাতে নাথুলাত বৰফ পৰি থাকে যে
আকৌ ছিকিমতিকি আকৌ ছিকিমত গ'লে াৰ কোন কোন জাগাত যা আমনি ফুৰিব যাব ন
অ হেৰি ছিকিমত থাকিলে তাতে এখন ডাঙৰ পাৰ্ক এখন আছে ছিকিমত এখন পাৰ্ক আছে আৰু এটা মন্দিৰ আছে বৌদ্ধ মন্দিৰ এটা আছে বৌদ্ধ মন্দিৰটো বহুত মানে ডাঙৰ হয় হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' শুনিছনে হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল'